হেল্ল'
অ
অ কোৱা।
কি কৰিছা?
এনেই আছো তুমি?
আছো মইয়ো এনেই। চাহ তাহ খালা?
নাই খাম।
অঁ ঘৰত ভালনে খবৰ?
অ ভালে তোমালোকৰ?
ভালেই দিয়া।
কি কৰি আছা?
এনেই বহি আছো।
উম ভাত পানী খোৱা নাই?
নাই নাই হোৱা নাই বনাই আছে আৰু।
তাৰপিছত খবৰ চবৰ ভাল নে বেয়া?
ভালেই অ। তোমাৰ ভাইটিয়ে কিবা হেৰি এপ্লাই কৰিছে নেকি চাকৰি
উম কি নাজানো মই এপ্লাই কৰিছিলে কিয়
এনে তোমালোকৰ তাত তোমালোকৰ তাৰ তোমালোকৰ তাত এডুকেচনৰ হেইটো কেনেকুৱা
এডেশন নাজানো মই মই এডেশন লোৱা নাই নহয়
মানে তাৰ পঢ়া শুনা বিলাক ভালেই নে কলেজবোৰ
কলেজ বোৰ ভালে তুমি এতিয়া কলেজ কলেজ তুমি যিটো কলেজত পঢ়িব মন যায় দিয়া চান্স পালে নাম্বাৰ হিচাপে এতিয়া হে কৰি দিয়া
এনে ভালেই কিন্তু এই ইউনিয়ন দাদা কেইটা আছে যে সেইকেইটায়া পাৰ্টিৰ কাৰণে অকমান ই হৈ থাকে ত একো প্ৰব্লেম নাই অলপ কাজিয়া
এনে অ চাইনছ কমাছ আটচ চব আছেনে
অহ আছে
চবকটা চব চাগে ভালনে পৰ শুনা
হেকি
চবকেইটা চাবজেকে বোলো পঢ়োৱাটো ভাল নে
অ এটা চাবজে্ প তোমাৰ তিন চাৰি গ্ৰাম পাঁচটা দিয়ে যেতিয়া ভালটো হয়
মানে এটা চাবজেক্টত দুটা তিনটাকে মাষ্টৰ আৰু
উ মানে বেলেগ বেলেগ মানে এটা বেলেগ কৰাব আৰু এটা তোমাৰ গ্ৰামাৰ এনেকে বেলেগ কিবা আছে এক্সটা এক্সটা
ডাঙৰ ডাঙৰ কলেজ আছে নে
উম আছে আমাৰ তাত এই পঞ্চানন ব্মা ইউনিভাৰ্চিটি এটা আছে আম আমাৰ আমি যে পঢ়ি আছোঁ এইটো পঞ্চানন বৰ্মা ইউনিভাৰ্চিটি আছে আৰু বত কে নাম নাজানো অহ আছে নাম নাজানো মই
অ তোমালোকৰ কলেজখন ডাঙৰ আৰু
আমাৰ ত আমাৰ গছ তোমাৰ এইটো কোচবিহাৰ পঞ্চনন বৰ্মা ইউনিভাৰ্চিটি তাৰ পিছত আদ্যাসাগৰ ইউ ইউনিভাৰ্চিটি আছে তাৰপিছত অহ বহুত নাম নাজানো ইমান এয়া এটা কলেজ আছে মানে চব জেগাতে কলেজ আছে কিন্তু নামকাটা নাজানো এতিয়া
এনে তুমি পঢ়া কলেজখন ডাঙৰ আৰু
কে
তুমি পঢ়া কলেজখন ডাঙৰ আৰু
অ ডাঙৰ
চবটো চাবজেক্টে আছে ন তোমালোকৰ কলেজত
উম আছে
অ
অহ
এইবাৰ তুমি কি হাই চকেণ্ডাৰী হেৰি কৰিলা নে বি এ হেৰি কৰিছা?
বি এ কমপ্লিট
বি- এ কমপ্লিট কৰিলা অ' ৰিজাল্ট কেনেকুৱা?
হ ' ৰিজাল্টটো হৈছে আও মোটামুটি ফিফটি পাৰ্চেন্ত।
মই এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম আৰু
দিয়া নাই ন?
নাই হাইছেকেন্দেৰি দিয়া নাই এইবাৰ দিমহে।
অ' তোমাৰ তাত কেনেকুৱা স্কুল বিলাক?
আমাৰ ইয়াত ভালেই মানে বেছিভাগ আমাৰ ইয়াত প্ৰাইভেট। কলেজ টো বেছি আৰু চৰকাৰী তোমাৰ ইমান নাই। তোমাৰ তিনিখন চাৰিখন কলেজ।
পঢ়া শুনা ভাল নে বেয়া?
ভালেই তোমাৰ এতিয়া চবতছে ভাল কলেজ চবতছে ভাল কলেজখন হ'ল আমাৰ মৰিগাঁও কলেজ। সেইখন মানে তোমাৰ ইউনিভাৰ্চিটিৰ দৰে হৈ গৈছে। এতিয়া আৰু।
অ '
সেইখন তাতে চৰকাৰী ন ত চবে পঢ়িব পাৰে।
তুমি টিউচন বহা নাই।
নাই নাই মই টিউশন লোৱা নাই। প্ৰাইভেট কলেজত পঢ়ো যে টিউশচন লবলৈ প্ৰয়োজনে নহয়।
আমাৰ তাত যিমানে প্ৰাইভেট কলেজ মানে স্কুল পঢ়ে বা কলেজ পঢ়ে কিন্তু টিউচন লয়ে।
উ, উম মানে আমাৰ প্ৰাইভেটত তোমাৰ এতিয়া টিউচনত যেনেকে দিয়ে মানে প্ৰাইভেটতো সেই সেনেকে দিয়ে দিয়ে। চব নোটছ দিয়ে চৰকাৰী ইমান নিদিয়ে তোমাৰ চৰকাৰে ইমান গুৰুত্বটো নিদিয়ে মানে হাই ছেকেণ্ডৰী লেভেলত তোমাৰ সেইখিনিখিনি গুৰুত্বটো দিয়ে আৰু তাৰ পাছৰ পৰাহে গুৰুত্ব গুৰুত্ব খিনি আহে মানে এনে ফাৰ্ষট ইয়েৰলৈ তোমাৰ ইমান গুৰুত্ব নাথাকে।
ন ফাষ্টিয়েৰ টো ইমান এই নকয় যে মানুহে
উম,
আমাৰ তাটো ফাৰ্ষ্টইয়েৰ একজামে দিয়া নাই। লকডাউন আছিলে।
অ- অ
তুমি মানে ফাৰ্ষ্ট ইয়াৰ একজাম নিদিলা?
নাই মানে তেতিয়া লকডাউন হৈ আছিলে, স্কুল এই কৰোণাৰ কাৰণে যে স্কুল কলেজ বন্ধ। আছিলে তেতিয়া। আমাৰ, আমি মেট্ৰিক দিয়াৰ পিছতহে লকডাউন মাৰিছে। তাৰপিছত এবছৰ গল ফাৰ্ষ্ট ইয়েৰ একজামটো দিয়া নহলে তাৰপিছত হাইছেকেন্দেৰি পৰীক্ষাটো হৈছে কিন্তু নিজৰ নিজ
নেটৱৰ্ক নেটৱৰ্কটো পোৱা নাই অলপ নেটৱৰ্ক পোৱাত আহা।
হাৰি সেইটোৱেই
অকমান ফনীট নেটৱৰ্ক পোৱা নাই। উম কোৱা।
তে কি কৈ আছিলা শুনা পোৱা নাছিলো।
অ আমাৰ মানে কি ফাৰ্ষ্ট ইয়েৰ এস্কজাম দিয়া নাই। লকডাউন হৈ আছিলে যে। কৰনাই মানে?
অঁ।
তেতিয়া একজাম হোৱা নাই তাৰ পিছত এবছৰ পিছত আকৌ হাই ছেকেণ্ডাৰী মানে তোমাৰ ছেকেনিয়েৰ একজামটো হৈছে কিন্তু আমাৰ নিজে নিজে স্কুলতে হৈছে।
তোমালোকৰ তাত মানে স্কুল বুলি কয় ন? কলেজখনকো?
অ আমাৰ তাতে একেবাৰে মানে ফাইভৰ পৰা একেবাৰে তোমাৰ টুৱেল্ভ লেকে আছে, মানে তুমি ছেকেণ্ড ইয়েৰ বুলি কোৱা যে।
অহ।
সেইটো।
এনে তোমালোকৰ তাত এতিয়া কিহৰ কি চৰকাৰ আছে এতিয়া?
বি জে পি, আহিছেহে এইবাৰ।
অ বিজেপি জিকিছে নেকি?
উম। এইবাৰ জিয়ে ছা আগৰ টি এম চি আছিলে, মমতা বেনাৰ্জী।
ত' আগতে আগৰ চৰকাৰখন ভাল আছিল নে? নে এখন চৰকাৰ এতিয়া ভাল লাগিছে?
এইখন আহিছে হে মাত্র কেনেকে গম পাম?
অ মানে আগত মানে এবাৰো এখন চৰকাৰ অহা নাই?
নাই। আগত তাৰ আমাৰ আগতকৈ আৰু কিমান মানে এই কি ক কংগ্ৰেছ বুলি কয় নেকি সেইটো আছিলে তাৰপিছত তাৰ পিছত টি এম চি আহিলে এতিয়া বিজেপি আহিছে হে। বিজেপি তো এইবাৰ প্ৰথমবাৰ আৰ কি।
অ প্ৰথমবাৰ নেকি?
উম।
আগৰ টি এম চি তোৰ কেনেকুৱা আছিলে?
আছে মোটামুটি ভাল কিন্তু এই নেতা কেইটাইতো মমতাটো ভালে মানে তাইতো পইচা চইচা দিয়ে কিন্তু এই আৰু যে বাকী কেইটা নেতা যে আছে সেইকেইটাইতো পইচা কামাই দিয়ে ন।
অ পইচা মানে মাৰে ন?
অ, এই তোমাৰ এই বুটসৱ। মানে, কাম আহে বহুত পইচা দিয়ে স্কুল কলেজৰ কাৰণে, কিন্তু সেইকেইটা তম বেলেগে মানুহ খায় মমতটো দিয়ে।
এইবাৰ মানে বিজেপি চৰকাৰ আহি গৈছে তোমালোকৰ তাত।
উম।
এনে তোমালোকে আঁচনি কিবা। পোৱা নে চৰকাৰৰ পৰা?
বুজা নাই।
তোমালোকক এনে চৰকাৰে কিবা পইচা পাতি এনেদৰে দিয়ে নে?
অ, দিয়ে তোমাৰ কিবা ক্যাসি দিয়ে ওঠৰ বছৰ হলে তুমি পঁচিশ হাজাৰ টকা পাবা। তাৰপিছত যেতিয়া তুমি। বুলি কয় সেইটো যদি ফৰ্ম ফিলাপ। কৰা তেতিয়া তোমাৰ। ত্ৰিশ হাজাৰ, ত্ৰিশ হাজাৰ টকা দিব। তাৰপিছত আছে অহ। আৰু কন্যাশ্ৰী এ তেৰ বছৰ পাৰ হৈ যোৱাৰ পিছত যদি কন্যাশ্ৰী বুলি কোৱা সেইটো। তোমাৰ বছৰে বছৰে এ হাজাৰ টকা সোমাই দিয়ে, হাজাৰ টকাকে।
এতিয়া তোমাৰ আগতে মানে টি এম চি চৰকাৰ। থাকোতে দিছিল আৰু।
অ, এতিয়াও দিব এতিয়াও। মানে শুভেন্দ্ৰ অধিকাৰীয়ে কৈ আছে যে এতিয়া, অ দিব।
অঁ।
তাৰপিছত এতিয়া আকৌ, উম নাই তাৰপিছত তোমাৰ আৰু। বহুত কিবা কিবি এতিয়া, অন্নপূৰ্ণা ভাণ্ডা খুলিছে তিনি মানে মহিলা সভা। কাৰণে মাহত মাহত। তিনি হাজাৰকে দিব। তাৰ পিছত। তোমাৰ এ। তাৰ লোৱা মানে মেট্ৰিক পাছ কৰাৰ পিছত যে, ল'ৰা ছোৱালী। এতিয়া চাকৰি। চাকৰি পোৱা নাই। শেই হব কাৰণে মাহত তিনি হাজাৰ। তাকে বেকাৰ ভাটা সোমাই দিব।
অ, বহুত ভালচোন নহলে।
উম তাৰ পিছত তোমাৰ স্কলাৰশিপ আছে। তাৰপিছত শিক্ষাৰ চি আছে। তাৰ পিছত তোমাৰ এতিয়া আকৌ, মানে চাকৰি কাৰণে ফৰ্ম-ফিলাপ কৰিলে পইচা মানে, পইচা দিব নালাগে। অফলাইনতে-অনলাইনতে। এনেকে ফ্ৰীতে ফৰ্ম -ফিল-আপ কৰিব পাৰিব চাকৰিৰ কাৰণে। তাৰপিছত মহিলাৰ কাৰণে এই, গাড়ী মানে অ', তোমাৰ বাছ আছে চৰকাৰী বাছ। সেইটো ফ্ৰীতে দিছে, একেবাৰে, মানে পইচা দ মানে, শুনিব নোৱাৰে,
অ', মানে আগৰ তোমালোকৰ কে- এম- চি চৰকাৰে দিছে। আছে আৰু এনেকুৱা,
নাই-নাই এতিয়া বিজেপি হাতৰ পিচত এইকেইটা,
অ ', বিজেপি অহাৰ পাছত দিছে অ',
উম',
বাৰু হ'ব দিয়া নহ'লে ৰাখি, দিছোঁ, পাছত কেতিয়াবা কথা পাতিম দিয়া, আকৌ উম্ ',
এ',